অ' মো- মোৰ মাতটো ভালকে গৈছে নাই?
আহিছে - আহিছে, ক'।
কি কৰি আছ?
এই শুৱাৰ পৰা উঠিলোঁ। উঠি পেলাইতো কিবা-কিবি কাম কেইটামান আছিলে। কাম কেইটাবা কৰি পেলাই আজৰি হৈছোঁ আৰু। তাৰ মই ভাবিছিলোঁ, তোৰ কো- লৰ কথা পতা কথা। তই ফোন কৰিলি ভালেই হ'ল।
অ' - অ', মই তো দেই মই ৰাতিপুৱা আজি দৌৰিবলৈ উঠিলো মানে, তোৰ চাৰে তিনটা মানতে। তাপা উঠি চাইছো। তাৰপা এই মোৰ জিমৰ লগৰতো মানে বোডি বিল্ডাৰ লগৰটোৱে ফোন কৰিছে বোলে, তই যা চোন চা- চাগে সেই ফিল্ডত পানী হৈছে নাই। যদি ফিল্ডত পানী নাই হোৱা তে যাম বুলি কয়- সিবা আহিব বুলি ক'লে আও।
অ।
আহ মই গৈ চালোগে মানে পানীতো ইমান নাছিলে কিন্তু যোনটো দৌৰা দৌৰা ট্ৰেকটো তাত মানে পানীটো উঠি আছে মানে পি তাত মানে দৌৰিলে মানে পিছলিব আৰু।
তাকে ক সেই হৈ আছে যে দ হৈ গ'ল যে।
অ, সেইটো কাৰনে তা অ মানে হেৰি মই তাক কলো আও আগদিনা দৌৰ তেতিয়া নালাগে আহিব বুলি কলো আও। তেতিয়া নাহিলে তাৰপিছত এই মানে আজি যেতিয়া আমা খানাটো যে প্লেনিং হৈ আছে
আহ। ক তাৰপৰা?
তু তচকে শুই উঠা নাই সোনকালে ৰাতিপুৱা গোটেই ডাৱৰ একদম পুৰা একদম বসুন্ধিয়া টাইপ ডাৱ বৰ হৈ আছে আও।
অ টেনচন হৈছিলে নেকি?
অ তাৰ তাৰ টেনচন হৈছে আহ মানে তোৰ এতিয়া বৰষু তুক
এইতে নহয় এতিয়া চা কালি মই সন্ধ্যা দেখিছো পুৰা ইফালে আমাৰ এইফালে পুৰা ডাৱৰ হৈছে আৰু এনেকুৱা বিজ মাৰিছে নহয়, মই দেখি গৈছো ডাৱৰ গোটেবো।
অ অ, এই তাপা ৰাত
তাৰপিছত মানে বতৰটো কালিও সেই বেয়া হৈছিলে।
অহ অহ, তাৰপা শুন এই ৰাত -ৰাত তিপুৱা অলপ পিছত মানে তো হেৰি একদম ডাৱৰটো ফালি পুৰা বেলিটো ওলাই আহিছে আৰু পুৰা। কাৰাকে।
অ এতিয়া, নাজান দেই কত আজি খুৱাইগে তহঁতে। মই আগতে গৈ মেলি পোৱা নাই।
উহ। এই ইহেঁতি গৈছে নহয় দে ময়ো ময়ো মও গৈ পাইছো কিন্তু এনেকে খাই পোৱা নাই আও তাত।
অ অ নাজানো মই আজিলেকে গৈও পোৱা নাই দেই।
খাই পোৱা আছে চাগে তাপা সিহঁতৰ লগত মিলাব লাগিব আও এ কইলো ইমান প্ৰব্লেম নহয় বাও।
মই তোৰ বিলাহী এক কেজি আনিছিলো যে,
অ।
তাৰেতো মোটামুটি এইটি ফাইভ পাৰ্চেণ্ট মইতো গিল বিলাহীখিনি গুচালোঁ গুচাই পেলাইটো মানে একদম পিলেথু জিকে ন ম অতখন অহা পিছে মাই দিম আও।
অ।
তাৰপিছত আও পিয়াজো মানেটো এক কেজিতকে কেইটিমান কম হ'ব চাগে কিমানখিনি গুচালো, গুচাই পেলাই এইখিনিও মায়িবলে থই দিছো।
অ তেতিয়া গেভিটো বহুত হব দেখোন আজি। অ অ।
আও বস্তু আছে নাই গোটেইখিনি -গোটেইখিনি বস্তুটো ইউজ কইব লাগিব গতিকেদ এইখিনি বস্তু মানে মই তু ধৰ নৰ্মেল কে পিয়াজ দিবলে আও এইখিনি পিয়াজ চাই মেলি ধৰ এনেকে থৈ দিছো এতিয়া মা এইখিনি মায়ি পেলাই লৈ যাব লাগিব নিবতো লাগিবই।
অহ।
ইমান বেছিও নহয়, তাপাছত বা মচ উম এ। তাৰপিছতো সেইখিনি মাৰি থলো, তাৰপিছত আৰু জলকীয়া আ মই জলকীয়া বিশ টকা আছিলো কিন্তু জলকীয়া বৰ এটা ভাল নহয়। হয়। হ'লেও তো জলকীয়া অলপমান মই গুচাই মেলি থৈছো সেইখিনিও মিক্সিত মি মাৰিম তাৰ বা আদা, নহৰু ধুনীয় গুচাই থোৱা আছে সেইখিনিও মিক্সিত মাৰি দিম। তাৰপিছত আৰু এ ন ঘৰুৱা মছলাটোতো আছেই, অ ঘৰুৱা মছলাহে ন ঘৰুৱা মছলাটো কথা কোৱা নাই কিনা মছলাটো যিটো
অ
সেইখিনি লৈ যাম বাকী চব ৰেডি হৈ আছে তাত গৈ পেলাই এই পিয়াজটো কাটি দিব লাগিব তাৰ পিছত আৰু আলু চালু খিনি বাকলি গুচাব লাগিব বাকী চব অকে আছে।
অ অ এই চাকু লবি নহয় তই নে ময়ও ল'ব লাগিব।
এখন লবি চাকো এখনে নহ'ব।
অ অ হৈ যাব বাৰু লৈ ল'ম আৰু তেতিয়া আজি গ্ৰেভি টো খাই বেয়া নালাগিব দে
পোৰা একদম পোৰা একদম মিক্সিৰ মইনাত দিম দিম বেলাৰ পৰা ঘূৰু ঘূৰু মাৰি নিম মাৰি নি পেলাই এ মই কৈছিলো কি যে কেৰি বেগত আমি সেইখিনি লৈ যাম। মানে সেইখিনি তাৰপৰা আকৌ মায়ে কলে যে সেই তেনেকোৱা কলে আকৌ ফুড পইজনিং হৈ যাব পাৰে না। গৰম এইটোক কেই বেগত যদি যদি ধৰ তো লৈ লও গ্ৰেভি খিনি তেতিয়া আমি তাত পোৱালে পোৱালে ইমান গৰম হ'ব বেগত সোমাই পনিয়া বস্তু না
গতিকে কাম এটা কৰিম এই টিফিন টিফিনতে লৈ ল'ব লাগিব আও বেলেগত ল'বলৈ জানো কিব অপশচন আছে নহয় তোৰ নহয় ডাঙৰ ডাঙৰ টিফিন আছে নহয় সেই টিফিনততো দুটা টিফিনত ল'ব লাগিব।
অ দুটা টিফিনৰ অ তেনেকে ধৰিব বাও।
তেনেকে নিব লাগিব নহ'লে আৰু পলিথিনত বিশেষ ষকে মই ভাবছিলো পলিথিনত এনেকে আনি পেলাই মুখত ইলাষ্টিক দি পেলাই লৈ যাম কিন্তু মোৰ কথাটো ভাবিছো ইমান গৰমৰ হয় নাই বাও আকৌ বনোৱাবলে টাইম লাগিবতো তাত গৈ পেলাই তো প্ৰথমতে আমি হেৰি কৰিম আলু গুচাই মেলি কিবা কিবি কৰি মেলি আক ঠাণ্ডা আনিলে ঠাণ্ডা খাব লাগিব সেইখিনি খোৱাৰ পিছত আকৌ টাইম লাগিব নহয়।
অ সেইটোয়ে আকৌ প এই এই গৰমখনত পলিথিনটো আকৌ গলি গ'লে গোটেই তাত মিক্স হৈ যাব নহয়।
অ মই কালি এইটো বিলাহী আনিছিলো যে বিলাহী খিনি মানে মই পাহৰি থাকিলোহয় খুুলি থবলে- এ কেইবিগত তেনেকে বান্ধি পেলাই তলত থৰিলো। এটা মানে দুটামান আৰু সেই আগৰ ঠাৰিকত মানে সেইখন মানে পুৰা মানে- থুপথুপীয়া হব লাগে ক মই কাটি কাটি পেলাই দিছো
উম গম পাইছো এইটো এই অ এই গৰমতো বেছি হৈছে আকৌ তাৰপা শুন মই মানে তোৰ হেৰি কি বুলি কয় এই খৰি এনেকে তোৰ বাহ খৰি তাৰ পৰা কাঠ খৰি দুডাল মানুহ এনেকে- পালো তাকে মই হেৰি কৰিলো তি কৰি দিলো আও তাৰপা মই চিলিণ্ডাৰটো যোনটো চাইজ-
অহ
চিলিণ্ডাৰটো চাইজ মান হ'ব আও এনেকে বান্ধি লৈছো মানে তোৰ এইফালে লগৰ তো স্কুটিখন আহিলে তাত স্কুটি হেৰিতে ভৰাই দিব পাৰিম আও
ৰ ফালি পেলাই নেকি গোটাকেইটো আছে ন অ অ হ'ব গোটাকে ফালিলে মানে এইবোৰ বৰ নিবলৈ বৰ অসুবিধা হল তই এতিয়া কবালে দলিয়াই দি তো নাযায় থাকি থাকি যাব।
অ সেইটোয়ে মোৰ গোটেই গোটেইকেইটা গোটাই মানে তোৰ এটাও ফালা হেৰিয়ে নাই অকল এটা শ্ৰেণী- ফালা ইমান প্ৰব্লেম নাই বাও তাৰ পিছত সে এই মানে এই লগৰটোৱে যে কৈছিলে বস্তাত নি এনেকে হেৰি কৰিব পাৰিব বুলি-
অ।
সেইটো সেইটো কাৰণেও সুবিধা হৈ যাব। মই আৰু সেইটো কাৰণে গোটেই এনেকে মাজতে কাটি কাটি চুটি কৰি দিলো আৰু পুৰা ধুনীয়াকে।
ঠিকে আছে দে ঠিকে আছে অ এই মা উম
জুৰিব নে নাই সেইটো সন্দেহ আছে আৰু
এ জুৰিব এই আমাৰ ৰিবিল দাই আনিব নহয় চাগে কেইটামান তাক আনিবলৈ কবি ফোন এটা কৰিবি অহা টাইমত যে কেইটামান লৈ আহিবি বুলি আহিবি বুলি।
চ গোটেই কেইটাকে কবি মানে গম পাইছা নাই। কোনে আনে কোনে নানে পিছৰ কথা গোটেই কেইটাকে ক'ব লাগিব ঘুৰিবলে আৰু চাউলটো নাপাহৰিবি কিন্তু। চউল নাহি- লে ভাত নিদো মই। বেয়া বস্তু মই।
অঁ অঁ চাউলটো চাউলটো নিব লাগিব, অঁ ক?
মানে তোক গ্লাছটো আমাক এতিয়া আমি মানু্হ- দহটাহে গ্লাছ। গতিকে বিশ পঁচিশটা গ্লাছ হোৱা হ'লে হৈ যায়।
অঁ।
পিছত আৰু সেৰিয়ে এইটো দোকানীয়ে- ক'লে যে যদিহে এটাকে গ্লাছ খোলাকে যদি বেচে ন তেতিয়া হ'লে মানে এটা গ্লাছত দুই টকাকে ল'ব।
হঁ'
তাৰপৰা সেইকাৰণে যেনিবা মই তাৰ পৰা ক'লে মোকে ক'লে বোলে তই কাম এটা কৰ। পঞ্চল্লিশ টকা দি পেলাই এটা- উঠা লৈ যা যি তহঁতে যেনেকে ইউজ কৰো বুলি ভাব তহঁতৰ দহ- আৰাম চে আতি যাব আৰু এতিয়া মই আনিলো পঞ্চাটামান আছে চাগে ইয়াতে পঞ্চল্লিছ টকা।
এই ইমান নালাগে বাৰু তেওঁ বাঢ়িবই আৰু প্ৰব্লেম নাই বাৰু-
নহয় এতিয়া মই চা আমি গ্লাছ আমাক যিমান দিলো ন- তই তই ইমান গৰমত পানী নাখাবি নেকি হয় নাই। এবাৰ পানী খাওঁতে নহয় এটা গ্লাছ দেখোন গলেই। পঁচিশটামান গ্লাছটো লাগিবই একদম নেট পঁচিশটামান গ্লাছ লাগিবই।
অঁ সেইটোৱেই। আৰু কল্ড ড্ৰিংক কেইটা গম পাইছো ঠিকে আছে বোলো। একো প্ৰব্লেম নাই তেনেকে।
উম আৰু ডিষ্ট এক পাত মানে এক ডিছটা লৈ আহিছে মানে এইটো এটা কিমান বিশটা মান থাকে নেকি ন ডিষ্ট।
অঁ বিশটামান থাকে। বিশ উ বিশটা মানে বিশটা থাকে বুলি কয় তাত ওঠৰটা মান থাকে আৰু।
ওঠৰ টা মানে থাকে তাতে আলু চালু থবলৈ মেলিব লাগিব আকৌ সেই মাংস খাবলৈও লাগিব নহয়।
অঁ লাগিব। তাকে এতিয়া সেই ব্ৰইলাৰটো গোটালে নে বাৰু লগৰটোৱে?
অঁ ব্ৰইলাৰটো কি হ'ল ব্ৰইলাৰটো মই যে তোক যে প্ৰথমতে যে কৈছিলো মোৰ মাহীয়ে ঘৰত আছে বুলি। তাতে মানে পাঁচ কেজি এটা আছে।
অঁ।
পাঁচ কেজি সিহঁ সেইটো লগৰ বাকী কেইটা বেছোতে পাঁচ কেজি হৈছিলে। এইটো মানে পাঁচ কেজিতকে হ- অকমান বাঢ়িব। কমাৰ চান্সটো নাই।
অঁ অঁ গম পাইছোঁ।
ফোন কৰিছিলে বোলে তহঁতৰ ক'ৰবাতা পালি নেকি? মই কৈছোঁ মই আমি নাই পোৱা তাৰপাছত ক'লে আমাৰ ঘৰৰ পাঁচ কেজিটোকে লৈ যাবি। মই গম পাওঁ আছে বুলি কিন্তু সেৰি কোৱা নাছিলে দিম বুলি কোৱা নাছিলে মানে।
অঁ।
এইবাৰ সেই ব্ৰইলাৰ সেইটো পাঁচ কেজিটো লৈ আহিব লাগিব। তাৰপিছত- আৰু এই এইটো আমাৰ পেটোৰা এটা লগৰ আৰু কোনোবা এটা যে খাম বুলি যে কৈছিলে।
অঁ।
সি যদি খোৱাটো হয় তেতিয়া আহি পেলাই আমি এই চাৰিআলিতে মানে মাংস কটা মাংস পাই যাম। তাৰ পৰা- ধৰ মোটামুটি আধা কেজি মান।
অঁ অঁ তেনেকে অঁ মিলাব লাগিব।
এশ পঞ্চাশ টকা তই লৈ ললো মানে আমাৰ মানে একো দিগদাৰ নহয় আৰু ধুনীয়াকে চলি যাব। আৰু এট- এটা বইলাৰতে এটা বইলাৰতে পাঁচ কেজি এটা বইলাৰ যদি মানে কাটে ন কিমান মান ৱেষ্ট যাব নো
ত খুব বেছি কিমান আধা কেজি এক কেজিয়ে ধৰ যেনিবা চাৰি কেজি থাকিবই দেখোন।
এক কেজি মান যাব হয় নাই মই ভাবি আছো যে এক কেজি মান যাব।
অ, যাব তাৰ কাৰণ তাৰ ভৰিকেইটাও একদম পুৰা ওজন আৰু তোৰ পেটুটোওতৰ ওজ ওজন থাকে নহয়।
ইয়াত পেট ডাঙৰ বইলাৰ পেটুটোত ইমান নাযায় গম পাও নাই তাত ভৰিটোত গুচি যায়। ভৰিটোতে বহুত ৱেট যায়। আৰু পাকি-চাকিবোৰ ইমান নাথাকে যে
উম এক এক কেজি ধৰি থলেও মানে তোৰ এক আকৌ হেৰি লোকচান নাই এইটো ধৰি ল তেতিয়া চাৰি কেজি থাকিলে চা চাৰি কেজিটো ইয়াৰ পৰা যদি আধা কেজি লৈ লওঁ চাৰে চাৰি কেজি চাৰে চাৰি কেজি আৰামত দশটা মানুহ আটি যায় আৰু
আটি যাব আটি যাব হৈ যাব।
ইমান প্ৰব্লেম নহয় মানে আৰু মানে তোৰ মোৰ হিচাপত আহা আজি যোন কেইটাই যাব ইমান খাব নোৱাৰে। খস্
তাকে এতিয়া মইয়ে চা মই তোক কৈ আছো দিয়ে মইয়ে খাব ইমান মানে নেযায়গে কাৰণ বনাই থাকিলে নেযায়গে আৰু
উম, গম পাইছো আৰু তাতে মানে তোৰ সেই ভাজি খোৱাও হ'ব যে ভাজি খাই ভুকটো লাগিবই লাষ্টলে গ
এ সেইটোৱে সেইটোৱে উস বাকী আৰু কিবা এটা কম বুলি ভাবছিলো পাহৰি থাকিলো। এ এ এ এ এ এত তোৰ। কিয় তহঁত কিমান সময় পাবিহি?
মই তাকে মই এতিয়া কঠিয়া-চুঠিয়া উঠাই হ'ল আৰু। তাৰপৰা মই এতিয়া লগৰ কেইটাক ফোন কৰো তাৰপৰা এই টপাটো যোৱাটো মিলাও কাৰণ কেৰাহীটো তাৰ ওচৰতহে আছে।
অ তোৰ কেৰাহীটো লাগিবই
কিন্তু যদি সি মানে তোৰ পিছত নাযাওঁ বুলি কৈ দিয়ে তইনো কেনেকেনো কেৰাহীটো আনিবলৈ যাবি কিবা বেয়া নালাগিব জানো
তাই নেযাওঁ বুলি নকয়, কাৰণ পইচা-পাতি দিলে সি যাব যোৱাটো মই তাক কৈছো নহয় বোলো এতিয়া তোক তো আনিব লাগিবৈ ভাই এটা ক সি কৈছে সি কালিয়ে কৈছিলে যে হেৰি কৰ যে মোৰ লগৰ এটা বা লগৰ দুজনকো কৈ দে তাৰপৰা আকৌ আমাৰ প্লেনটো কি আছিল আমাৰ প্লেন টো বাহিৰা সেইটো কোনো নাই ঢেৰ এ ওপৰঞ্চি যখন‌ বাছতো সোমাইছে হয় নাই বাও, আকৌ গতিকে ইমান হেৰি মা থামাই থকা নাই সেইটো কাৰণে বোলো ত হ'ব নালাগে। তাৰপিছত আৰু এতিয়া কাটিংটো কি হ'ব কাটিংটো?
কাটিংটো তোক কোৱা নাই নিকি তহঁত তহঁতৰ ঘৰতে কৰ আৰু।
আমাৰ ঘৰতে গৈ আমাৰ মায়ে নেকাটে অপাৰচনৰ অপাৰচনৰ মাকে দিব লাগিব মায়ে নেকাটে বুলি ক'লেও জবৰবস্তি কৰি পেলাই।
অ অ নহলে এই আমাৰ সেই চাপৰ লৰাটোৱে যদি জানে তাকে সোনকালে লৈ গৈ সিয়ে। ই আহ্ কৰি দিব।
অহ সেইটোৱে তহঁতে কিন্তু লৈ আহিবই লাগিব পালটো।
অ অ ও মানে সেই ব বইলাৰটো।
অ এই ৰক্তিমহঁতৰ কলেজৰ ওচৰত
কলেজ
উম সিহঁতৰ আগৰ যে কলেজ যে আছিলে হাই-ছেকেণ্ডেৰী পঢ়া
অ অ এইখনত
অ, তাৰে ওচৰত একদম ফ্ৰণ্টে ফ্ৰন্টে মানুহ গ'ল সিহঁতৰ ঘৰত পাইয়ে তই লৈ আহিব লাগিব আৰু সিহঁতৰ ঘৰৰ পৰা আনি পেলাই আমাৰ ঘৰত অ গৰম পানীটো বাৰু মই কৰাই থ'ম।
অ, এই তেতিয়া হেৰি কৰিব হৈয়ে শুন বে বডী-বিল্ডাৰটোৱে তেতিয়া ডাইৰেক্ট গৈ সিফালে লগ গৈ লৈ গুচি যাব আৰু আমি ইমান দূৰ খৰি-চৰি লৈ, খৰি-চৰি লৈ ঘূৰি নুফুঙে আৰু
অ, গুচি আহিবি সোনকালে তহঁতবোৰ কি কথা আছে নো
অ, সেইটোৱে এতিয়া মিলাব লাগিব, বাকী চব এতিয়া ফোন কৰি বাকী ফিক্স কৰিব লাগিব কেইটা কেইটা কি হয়? কেইটাত মানে হেৰি হয়?
অ' বাকী ভাতটো বনাই দিম হা, ভাতটো মায়ে গৈছে সাত কাপ চাউলৰ ভাত বনাই দিম বুলি কৈছে।
অ'।
সাত কাপ ইনেই নৰ্মেল এটা মানুহে মানে আধা কাপ চাউল খায়।
অ'- অ' গম পাইছো।
সেইকাৰণেটো এতিয়া পাঁচটা মানুহৰ অ' সাত কাপ চাউল লৈ যাম ধুনীয়াকে চচ ভৰাই লৈ যাম।
উম,
আৰু মাংসটো কাটি থকা সময়ত মানে এই মই মিক্সাৰত মাৰি পেলাই ভাত চাত বনাই পেলাই হৈ যাব আৰু অকনমান দেৰিকে পালেওঁগে আমাৰ কণ্ডিচন নাই, কাৰণ আমাৰ ভাততো হৈ যাব ন অকল মাংসতোহে তাত বনাবগে লাগে। অ', ঠাণ্ডা এটা যোগাৰ কৰিবি।
অ', ঠাণ্ডাতো এ হেৰি পইচা বাঢ়িব নাই বাওঁ?
উ পইচা এতিয়া ছেভেন ফিফটি আছে, ছেভেন ফিফ গেই মাংসতে যাব কাৰণ ছ পাঁচ কেজিত ত ওৱান ফৰ্টি কে ধৰি পেলাই ছেভেন হাণ্ড্ৰেড গুচিয়ে গ'ল। আৰু তো একশ দু কাম বাঢ়িব না এতিয়া মোৰ আৰু নিজৰ বুলিটো মই হেৰি কৰিব নোৱাৰোঁ। কাৰণ সিহঁত এতিয়া মই বেলেগক দিলেটো ওৱান ফৰ্টি কেই ত আ আমি ললো হেতেন বাজেট টো আমাৰ ওৱান ফিফটি আছিলে৷
নহয় গম পাইছো